হেল্ল'। অ' হেৰি কাপোৰ কিনিবা দেখোন যাম বুলি কৈছিলা।
অ,
অ, যাব না?
অ, যাম।
অ' কিমান টাইমত যাবা?
গধূলিকে যাম নহ'লি গৰম লাগে না।
অ, অ, হেৰি' কৰিবা এ গণেশগুৰিত যাম দিয়া।
অ অ
এই গণেশগুৰি যে মল আছে তাতে যাম দিয়া।
আহ আহ মই দে ভাল কাপোৰো আহেনে
অঁ এটা কাম কৰিবা তুমি মোক ফোন কৰিবা।
অঁ হ'ব দিয়া
অ তুমি ফোন কৰিবা মই ৰেডি হৈ থাকিম।
অ তাৰপিছত মই মই তোমাক
অ আৰু তুমি কি কা কাপোৰ লম বুলি ভাবিছা।
এ জীন্স টপ সেইবিলাকে লম আৰ
এ মোৰো তাকে ভাবি আছোঁ ডিচাইড কৰবা পৰা নাই দ কি ল'ম এবাৰ ভাবা যায় জীনছ ম ল'ম আৰু এবাৰ ভাবা যায় সেই হেৰি এই চেলোৱাৰ ল'ম বুলি
অ চেলোৱাৰে ল'ব পাৰা ভাল ভাল আহে নহয়
আহ তাকেতো, গৈ কেনে চিন্তা কৰিম দিয়া তাতে চাম দে
অ তাতে এতিয়া মল বিলাকত মল বিলাকত পাই কিন্তু চালোৱাৰ
তাকেটো চাই কেনে তুমি চিলেক্ট কৰিবা দিয়া মোৰ কিবা চইচ চইচ বিলাক বেছি ভাল নহয়
অ'
সেইটোৰ কাৰণে
অ মই চাৰ্জ কৰি দিম দিয়া
তোমাৰ চইচ বিলাকতে বৰ ধুনীয়া
আহ হা হা
টো কাৰণে আৰু বোলো সেয়া কাপোৰ নিয়ে যাম দিয়া আমি যে জেগা এটা যাম বুলি কৈছিলো শ্বিলঙত
আহ
আৰু সিহঁতকতো নাপালোৱে আৰু ফোন কৰি কৰি বাদ দে আৰু সিহঁতৰ কথা আৰু
আহ আমি দুটাই গ'লি হ'ল দে
তাকেইটো বৰষুণ নিদিলি ভাল আছিল হয় না নহ'লে গটাই - চব পানী পানী হ'ব আৰু জাগাবিলাকত ফুৰিবই নাপাম
আহ ৰুমৰ ভিতৰতে থাকিব লাগিব
ক কৈছাহে না ইমান ধুনীয়া ধুনীয়া বোলে জাগা আছে আমি দেখোন দেখায়ে নাই
আহ
আমি সেই সেইবাৰ গলো আমি সেইটো জেগাতে গ'লো কিন্তু ইহঁতে বোলে ক'বাত ক'বাত গৈছিল যাওঁতে সেইকেইটা জেগা দেখোন আমি চাবয় নাপালো টাইমেই নিমিলিল
এ
এইবাৰ যাম দে সেইটো জাগাটো
যাম দে
সেইটো জেগা বোলে বহুত ভাল বোলে
আহ
সেইটো কাৰণেতো কাপোৰ চাপোৰ বোলো অলপ হেৰি বজাৰ চজাৰ কৰি এনেকে আছে লৈ যাব পাৰিম পিন্ধি কেনে তাতে আৰু বতৰ চেঞ্জ হৈ থাকে না
অহ
সেইকাৰণে কাপোৰ চাপোৰ অলপ বেছিকে ল'ব লাগিব
বতৰৰ হিচাপত
অহ অ কোন মুহূৰ্তত বোলে বৰষুণ দেই আৰু কোন মুহূৰ্তত বোলে পুটোককে ৰ'দ দেই
অহ
চেঞ্জ হৈ থাকে বোলে বতৰতো সেতু কাৰণে ইয়া জতা ততা জোতা কিনিলানে তুমি
নাই মই জোত তাৰ আছে মানে আগৰ পেৰা পেতি
এ মই বোট জোতা কিনব লাগব
অহ হ'ব দে
অহ বহুত গোটেই পাহাৰ না গোটে খোজ কঢ়াতে জতা চেণ্ডেল বেল্টি যাব
হা
এ ভাঙি যাব আৰু গৰাটো
অহ
তোৰকাৰণে বুুত জোতা ল'ব লাগিব
অহ অহ।
আৰু এইবিলাক জোতা বুট জোতা পিন্ধি কেনে খোজকাঢ়লে পাহাৰত ভালো লাগে
অ ফটো চটো বেছিলি ভাল হয়
অ ফটো চটো উঠিম দে মই ভাবিয়ে আছো ইয়াত তোমাৰ মোবাইলটো দি উঠবা লাগবো দে তোমাৰ মোবাইলটো ভাল নহয়
অঁহ হা
এ মোৰ গটাই এই ফটো বিলাক ভাল নহয় এই চেলফি হে ভাল হয়
অ মোৰ মোবাইলৰ কেমেৰাটো ভাল যে অলপমান আইফোনৰ দৰে
অহঁ সেইটো কাৰণে টো
উম
তাকে চিন্তা কৰিছো ময়ো এটা কম দামী হ'লেও মোবাইল ল'ম দে আৰু লয় ফটো চটো গিলা যিহেতু ভাল হ'ব
উম
আৰু মোবাইলতো আৰু ফটো চটো ভাল নহলে কিবা ভালও নালাগে ফটো উঠি
অ
অ টিফিনত কিবা বনাই চনাই লৈ যাবি না তাতেই খাবি হোটেলতে
হোটেলতে খাম দে।
ব পইচা বেচি যাব কিন্তু।
অহ এতিয়া বনাই নিলি কিবা নিবা লাগিব ঘৰৰ পৰে
অ ঘৰৰ পৰা বনাই কেনে লৈ যাম অলপ এনে।
অ এ ঘুক ঘুগুনী চুগুনি লৈ যাব পাৰ আৰু পুৰি চাটনি
অ', ঘুগুনী আৰু পুৰি সেয়াই লৈ যাম দে চাটনি।
অ', আৰু তাত আমি যাতে যাম যে তাতে ৰখিলি কৰ'বাত আমি তাতে বহি-বহি কৰ'বাত খাবাই পাৰিম।
অ', আৰু অলপমান হেৰি ল'ম দে এইয়া ফল-মূলো লম দিয়া। তাতে বোলে ফল-মূল বিলাক বহুত দাম।
অহ, ল'ম দে, ল'ম দে।
ঐ অমুকে গৈছিল নহয়, আমাৰে লগৰ সিহঁতে দে যাওঁতে বোলে তাতে বোলে সেই ফল-মূল কিনিছিল বহুত দাম।
অহ নিজৰ বস্তুগিলা নিজে ভাবি চিন্তি যোগাৰ কৰি লৈ যাব লাগিব আৰু।
অ', এনেও কিবা শ্বিলঙত বৰ দাম বস্তু বিলাক ন'?
তাতে বহুত ভাল-ভাল যে জাগা সেইকাৰণে মানুহ বিলাক দাম বেছি লয়।
অ', আৰু মানুহ বিলাকে বহুত যাই থাকে না।
অ'।
এইটো জেগাতে দেখোন যাই-যাই বৰ ভাল পায়।
অ চিজন বিলাকত যায় আৰু মানুহ বিলাকে চিজনে চিজনে
অ', আৰু বহুত জাগা আছে তাতে ঠাই আছে। আমিতো আ দায়ে দেখা নাই।
হা
সেয়েটোন। আমি আৰু সময়ে নিমিলেও দুইদিনৰ কাৰণে যাাম দুই দিনতনো কি হয়?
অহ কেলি এতিয়া আকৌ হেৰি এসপ্তাহ মানৰ কাৰণে যাব লাগব
অ', এসপ্তাহৰ কাৰণে যাবা লাগিব ই পইচাৰো কথা আছে না
অ, কিন্তু পইচা চিন্তা কৰি থাকিলি ফুৰা ফুৰা
হা
বোলো পইচা চিন্তা কত থাকিলে সেই বুলি ঘূৰা ফুৰাও কৰা নোৱাৰবি দে আৰু জীৱনটোৰ।
এ পইচাৰ আৰু কি চিন্তা নকৰিবি পইচাই নাথাকে আমি খৰচা কৰি দিও না।
অ
এ আমি মলত যাই-যাই বেছি কাপোৰে ভাল পাওঁ দেখোন কাপোৰ নল'লে থাকিবাই নৰো দেখোন।
অ', কাপোৰ আৰু পিন্ধিবা ইচ্ছাও নাযায় বাৰে-বাৰে।
অ', হয় দে এ লগৰ চ-অমুকাই লৈছিল না তাই আৰু লৱা দেখা পাই মইও ল'লো ল আৰু
অহ এতিয়া তুমি লোৱা দেখা পাই ময়ো ললো আৰু।
অ মোৰ সেইকাৰণে জমা বেছি নাইয়ে পইচা শেষেই হ'ল কাপোৰ লওঁতে লওঁতে
মোৰো বেছি জমা নাথাকে কিন্তু মই সেমান নলোৱা নাই সেইকাৰণে অলপ
অ তৰে ভাল তাকেতো তৰে ভাল দে মৰে আৰু সেই পইচা ৰাখাই নাজানো দেখোন মই
অ এই মই বেছি কাপোৰ আৰু লৈ নাথাকো ন অলপমানতে মই সেনেকে মিলাই মিলাই পিন্ধি থাকো
মই আৰু কি কবি মই ইমান ভাল পাও কাপোৰ চাপোৰ লওঁ হয়
কাপোৰ লবাতো মই ভাল পামওঁ কিন্তু তাত ফুৰবা যাৱাই নাযায় যে ক ওচৰেতে ওচৰে সেইখিনি যাৱা যায় অকল
এ হয় দে আল্লা মোৰো সেনেকে পৰি আছে কাপোৰ বিলাক বেয়া লাগিছে মাত্ৰ দুই দিন দুই দিন পিন্ধছো এযোৰ কাপোৰ দুই দিন পিন্ধছো এযোৰ তিনদিন পিন্ধছো এযোৰ তো এদিনে পিন্ধছো
অঁ
ৰ কাৰণে মোৰৰ কেতিয়াবা চিন্তা বেয়া লাগি যায় মনতো জানানা কাপোৰ বিলাক লৈছো পিন্ধবাই নাপাওঁ কত যোৱাইে নাযায় সেইটো কাৰণে বেয়া লাগে কাপোৰ বিলাক কি কৰিবা লওঁং আমি, হয় না।
অহ।
কাপোৰ লৈহে থাকো, খালি লৈহে থাকো।
অহ।
এই কিবা ফেষ্টিভেল আহিলি, কেতিয়াবা সেনেকুৱাকে আৰু লোৱা যাব দে এতিয়া নহ'লে নলওঁ দে আৰু, পইচা অলপমান ছেভিং কৰবা লাগ'ব।
অহ কিন্তু কত ঘূৰা-ফুৰা কৰবা গিলি আৰু, লবা লাগ'ব দেচোন, পুৰণা কা-
অ অ অ, অহ হ, হয় কিন্তু সেই- টো কথা।
অহ লগাব নোৰ- বি ন।
অহ ই, ফটোত মোবাইলত ফটো দিলে মানুহ বিলাকে দেখা নাই, লগৰ সিহঁতে যি কয়। ইহঁতে এযোৰায় কাপোৰ পিন্ধি আছে। অহ।
কাপোৰে নাই বুলি ভাবে।
অহ।
হোম অ অহ, মানুহটো কোৱাটো কবয়ে।
তাকেইতো, কি কবি আৰু মানে পইচা নাথাকিলেও, ধাৰে হ'লেও লৈ আহি হ'লেও, কাপোৰ কিনা যাব আৰু, ক'বাত যাব লগা হলি।
অহ হে হে হে।
কি কৰবি আৰু। মানে আৰু কি হ'ব আৰু, উপাই নহা হৈছি।
অহ।
এক টা- কা মোৰ পইচাই নাথাকে, জানানা পকেতত।
অহ।
এ পইচা আহিল যদি আৰু, কি ল'ম কি নল'ম।
হি অহ।
ভাবিয়ে থাকা যায় আৰু।
অহ,
মনটো কুতকুতাই থাকেই। তোমাৰ?
মৰো।
কি ক'বি আৰু, আমি দুটাই চেম টু চেম একে হৈছি দে, আৰু দুয়োটাৰে। কণ্ডিচনটো, হয় না? ভাবিলোঁ আৰু জমনি আৰু, চেম টু চেম একে দুয়োটাৰে।
অহ,
আমাক দেখা পালে কি, কিছুমানে কি থিক, জ্বলি যায়।
অহ।
অ দুয়ে অহ। আৰু আমাৰ দুয়োটাৰে কাপোৰ দি যেহি- দি গেলা এই ডিজাইন গেলা অ কাৰো লগত নিমিলে হয় না?
অ চব ডিফাৰেণ্ট।
অহ' চবে সেইকাৰনে কৈ থাকে দেখ ন ক ত কৰবাই লৈছা, কৰবাই লৈছা ক'ত দোকানৰ পৰা লৈছা না।
অহ।
আমি হয় দুয়ো ছিক্ৰেট হয় না। কথাবিলাক অ'। কি কবি আৰু। ঐ নকবি আমি যিখন দ দোকানত যাম সিহঁত। খবৰ নিদিবি নহলেও আমি যি লও সিহঁতেই তাৰ পৰাই ল'ব। না।
অ'।
পিছত আৰু আমি আৰু মক্কেলটো গুছি যাব আমাৰ।
অহ,
নহ'লি আৰু আমি যি কাপোৰ লওঁ লে সেইটো সেই কাপোৰে ল'ব ডিজাইনৰ।
অহ' একে একে হৈ যাব তেতিয়া চব গম পাই যাব।
হয় না।
অ' চকৰ মাজত ডিফাৰেন্ট এটা হ'লি
সেইকাৰণে আৰু আমি যিখৰ পৰা লও যে বেলেগক নকবা আৰু।
নকওঁ-নকওঁ কিয় কম নকওঁ।
উম' এই ময়ো ভাবি আছো দ এইবাৰ অলপ বেলেগ ধৰণৰ ল'ম বুলি।
আহ' একে একে ডিজাইন লৈ থাকিলে ভাল নালাগে না।
অ' বৰিং হৈ যাওং না।
আহ'।
এ আমি নহ'লে এইবাৰ বেলেগ জেগাত যাম দে এই তাৰে ওচৰত যে কেইখন মান দোকান আছিল।
আ' আ' মই বুচি।
নাই যে আমি যে এনে ঘূৰি আহিলো। কলো যে এ'। এ' আহি আছো ৰবা সেংকে যেপ। কৈ কেনে গুচি আহিলো।
আহ'।
এ' সেইখন দোকানতে যাম নহলি।
অ' হ'ব দে অ' আহ'।
কি কাপোৰ আছে, কেনেকুৱা ধৰণৰ ডিজাইনৰ আমি তাৰ পৰা এবাৰ ল'ম দিয়া।
আহ' হ'ব।
অ' যাৱাৰ আগতে মোক এবাৰ ফোন কৰবা।
অ' অ' ফোন। কৰিম দে মই।
অ মই তেতিয়া তাতে গ গৈ গেন।